হেল্ল'
হেল্ল'
হেল্ল' কি কৰিছা?
এইয়া কি কৰিবি আছোঁ আৰু ঘৰতে বানপানী চানী হৈছি।
হা হা?
এই পানী হৈছি মানে আমাৰ ওচৰৰ ৰাস্তাটোত মানে। তাকে মানে দোকানত গ'ল অলপ মানে ভৰিখন ভিজিলে এতিয়া তাকে ফেনৰ তলত বহি আছোঁ।
আচ্ছা, পানীৰ সমস্যাটো
হয়, সেইফালো বৰষুণ দিছে না?
উম হুম?
বৰষুণ দিচা নাই সেই ফালে?
বৰষুণ দিয়া নাই দেখোন। বৰষুণ দিছে নেকি? অ অ সেইটোতো হৈছে বাৰু পথাৰত পানী হৈছে।
আচ্ছা আচ্ছা, এনেত'কতো বানপানীতটো নহয়?
বানপানী আগতে হৈছিল। এতিয়া নহয় আৰু
অঁ হ হ।
মানে কি আগতে মাথাউৰি নাছিল না। এতিয়া মাথাউৰি ঝাথাউৰি হ'ল। উন্নত হৈছি বাৰু আগৰ আগৰ তুলনাত। এতিয়া সেইকাৰণে, পানী চানি মানে প্ৰব্লেমতটো নাই।
অ অ।
এ মাটিবিলাক ধৰ আগতে বানপানী হ'লেই অলপ পাইছিলো আৰু যেতিয়া বানপানীত। এ এইবিলাক নতুন নতুন মাটি আহি যায় আকৌ। এনেকে মাটি খিনি ভাল হৈছিল, খেতিও ভাল হৈছিল, বানপানী হলেই।
অঁ।
এতিয়া বানপানী নহয় যোনে, খেতি-চেতি ধৰ ইমান ভাল নহয় আৰু হ'লেও হয় মানে ইমান এটা ভাল নহয় আগৰ নিচিনা।
মাথাউৰি দিয়াৰ পৰা অকল অকমান সুবিধাও হৈছে ধৰ, মানে আগতে ৰাস্তা চাস্তা পতকে বেয়া হৈ গৈছিল। কিন্তু এতিয়া বানপানী নহলে কি হব মানে পানীৰ সমস্যাটো অকমান হৈছে মানে, কি মানুহ বিলাকে আজিকালি ঘৰ বান্ধে, চবৰে খৰ মানে ৰাস্তাটোত চাই ওখয়ে হয়। তাৰপিছত বৰষুণ দিলে, পানীৰ পানী দো পানীটো কত যাব ৰাস্তাতে থাকে, তুমি এতিয়া ক'লাই নহয়। এইটো দোকানত যা এইটো হোৱা বুলি। মানে পানী ভিৰ সেই সেনেকুৱা কথা এতিয়া মানুহবিলাকে ঘৰ চৰ ওখকে বান্ধে, তাৰ ফলত পানীটো ক'তো জম যাবা নোৱাৰি, জমা হৈ থাকে, ড্ৰেইনো ড্ৰেইনো ন কোনো ড্ৰেইনো ল'ব নোৱাৰে আকৌ। ধৰা সেনেকুৱা হলেই ড্ৰেইন দিবা লাগে বা কিবা কৰিবা লাগে। ড্ৰেইন এতাতো সৰুকে হ'লেও বনাই থ'ব লাগে। আগতে এতিয়া গাওঁ গিলাকত আগতে দোং আছিল, দোং বুলি যে কয়।
অ, অ দোং।
একদম ৰাস্তাৰ কাষতে দোং আছিল, বৰষুণ দিলা পানীতো ডোঙত গেল, ৰাস্তা চাস্ত গিলাকো ভালে থাকিল। এতিয়া এগিলাক দোং- চোং পুতি মানুহে ঘৰ বনাইছিল। ৰাস্তা বনাইছি ঘৰত যাৱা, দোঙত
খালো এনে কোন কোন নদীৰ পানী আহে নো?
আমাৰ এই নোৱা নদীৰ।
অ আমাৰো গাঁৱৰ ছাইডে মানে, আমাৰ কিবা জেঠিহঁতৰ ফালে মানে পানী হয়।
উম উম।
বহুত পানী মানে, তাতে একদম মানে ঘৰৰ ভিতৰত এই মানে এককালমান পানী হয়।
উম।
বহুত অসুবিধা হয় মানে ইহঁতৰ। মানে গৰু-ছাগলী, মানুহ-দোনো আলাই আঁঠানি মানে বাকী নোহোৱা হৈ জায়।
উম উম। বুজি পাইছো। সেয়ে
আৰু মানে নদীৰ কামবিলাকো মানে ভালকৈ নকৰে, মথাউৰি বন্ধোৱা কামবিলাক।
অ ভাঙি ভাঙি যায় পতকে।
ভাঙি ভাঙি যায়। আৰু মানে ই আমাৰ যিটো মানে মাটি কাটে মানে জেচিপিয়ে।
উম উম।
মানে জেচিপি খনে মানে খান্দি খান্দি মাটিগিলাক কাটি যায় থাকেতো। তাৰ ফলত পানীটো মানে পুৰা মানে মাৰি থাকে মানে, কাষৰ ফালে।
অ সেইটো হয়। এই এতিয়া
যিবিলাক সহি যাই আছে।
এই নদীৰ কাষত এই যিখিনি বালি মানে বানপানী হ'লে যে বালি-চালি আহে সেইকাৰণে নদীৰ পাৰত পৰি।
উম।
সেইগিলাক বালি আকৌ এই এই খৰালি দিনত এই জেচিপি টেচিপি। তৰে এনেকে মাটিখিনি কাটিলা কাটাৰ ফলত জাগা। খিনি আকৌ সেই হৈ গ'ল তাৰ পিছত নদীত যেতিয়া পানী আহিব আকৌ পানীটোৱে। এই কাষত থাকা সেইখিনি বস্তু ভাঙি কিনে আকৌ মাজত যোনখিনিত সেই এইগিলাক খান্দি কাৰণে লৈ গ'ল পুখুৰীৰ নিচিনা কৰিলে নহয় অলপ নাখান্দে আক। বহুত বহুত খান্দাই বালিমাটি লাগে হেতক। এই সেনকে গোটেই আকৌ এই সেয়া মাথাউৰি কাষ পাই সেইকাৰণে। পানীটো। সেনকে যাই আকৌ ভৱিষ্যতত মাথাউৰিটো ভাঙি যাব।
মোবাইলত পালো কি মানে এই চাইনা অৰুণাচলৰ পৰা পানী আহা বুলি।
উম উম।
একে উদভুত পানী আহি আছে।
হা এতিয়া আমাৰ এইফালে নদী চদী ফুল।
অহ এতিয়া ব্ৰহ্মপুত ব্ৰহ্মপুত্ৰতো পৰা পানী বৰা বুলি অলপ শুনা পাইছো
উম
মানে নদী কাষৰ ওচৰ মানুহখিনিয়ে মানে সাৱধান হ'ব পৰা হৈছে আৰু
অ সাৱধান হবাই লাগিব
উম আমাৰ অসমতো প্ৰত্যেকবাৰে বানপানীয়ে বহুত খিনি ধ্বংস কৰি থৈ যায়।
অ সেইটো হয় খেতি বাতিয়ে হওঁক বা কিবাই হওঁক।
উম।
উম।
মানে ধ্বংস হ'বই কাৰণ আমি। আমি কাৰণ তেওঁলোকৰ মানে নদীৰ কাষৰ ওচৰত থাকা মানুহ মানে নদীৰ ওচৰত মানে বাস কৰিব নালাগে।
উম বাস কৰিব নালাগে বুলি মানে এতিয়া কথা নহয় মানে। খেতি বাতি কৰা মানুহখিনি নদীৰ কাষতে থাকে যে যেনে গৰু-চৰু, গৰু, ছাগলী বেছিকে। পোহেই সেই সেইগিলাক মানুহৰ ধৰ। ন মানে নদীৰ কাষত যিখিনি মানুহ আছে তেওঁলোকে গৰু। ছাগলী বা কিবা সেইবিলাক পালন কৰি কানে আছে খাই গাখীৰ গাখীৰ বেছে কিবা কৰে সেনেকুৱাকে
এতিয়া নদীত বহুতে মাছ মাৰি কিনেও নিজৰ জীৱন জীৱিকা কৰি আছে।
অ তাতেতো সেনেকে মানুহে কোনো মাছ নোপোহে ন চবতো নদীৰে মাছ
তাকে টো মানে নদীতে মানে জাল তাল টানি মাছ চাছ ধৰি বজাৰত বেছি এনকে জীৱন যাপন কৰি আছে বোলো।
উম উম সেইটো হয় হেনকে চলি যায় আছে হা
আৰু সি গুৱাহাটীত মানে বিশেষ বহুত সমস্যা হোৱা দেখা যায় আজিকাল গুৱাহাটীতে বুলি নহয় আমাৰ মংগলদৈ মানে বহুত ডাঙৰ ডাঙৰ চহৰ বিলাক মানে কৃত্ৰিম মানে বৰষুণৰ ফলত বানপানী সৃষ্টি হোৱা দেখা যায়।
উম উ উ এইটো হয় আৰু আমাৰ অসমতে বানপানীৰ বানপানীৰ এইটো এই গুৱাহাটীত বানপানী হোৱাতটো সেইটো এইটো সেই আৰু ভুল নাই মানে ধাৰা ভুল মেইন ভুলটো হ'ল মানুহবোৰৰ তাতে চৰকাৰৰ একো দুখ তাতে মানুহ বিলাকে ইমান প্লাষ্টিক বা সেয়া ইউজ কৰে ইউজ কৰি কাৰনে মানুহবিলাকে ডাইৰেক্ট এই ড্ৰেইনত পেলাই দিয়ে তাৰ ফলত ড্ৰেইনটো জমা হৈ যায়। জমা হ'লেতো এতিয়া ড্ৰেইনতো এতিয়া পানী যাব নোৱাৰো তেতিয়া তেতিয়া ৰাস্তাত পানী হবৈ আৰু সেইটো সবা উপায় নাই আৰু আমাৰ সেইটো নিজে মানুহ বিলাকে চিন্তা হব লাগব আৰু
চে চিচু চিচু উম উম উ
সেইখিনি প্লাষ্টিক খিনি যিখিনি আছে সেইখিনি ধৰ বেলেগকে ভাল জেগা ভাল মানে কি আৰু বেয়া জেগাতে পেলো কিন্তু ড্ৰেইনত পেলাবা নালাগে। অকল সেইটো জাগাটো মানে প্লাষ্টিক-চাষ্টিক পেলাই কৰবা লাগে য'ত পেলাই।
পেলালি মানে ধৰ আমাৰ পানী যিটো গতি কৰা স্পীড সেই স্পীডটো কমি যায় মানে খোপা লাগি কিনে পানীটো মানে জাগাতে ৰখি যায়।
অ সেইটোৱে সেইকাৰণে তাতে পানী হয় ৰাস্তাৰ পানী খিনি এতিয়া ক'ত যাব তাতে ড্ৰেনটো যদি জমাই হৈ থাকে ৰাস্তাৰ পানী খিনি তাতে থাকব।
অঁ অ, অ অ অ।
আৰু আৰু মানে কেইটামান কথা শুনা পাইছোঁ মানে যোৱাবাৰৰ মানে গুৱাহাটীত বৰষুণৰ ফলত মানে নদীত নলাত মানে মা মানুহ পৰে মানে নলাবোৰত মানুহ পৰি মানে বহুতৰ মৃত্যু হয়।
অঁ অ। সেইটোও শুনিছো বাৰু মইয়ো সেইটোৱে দুটাইয়ে পা পানী এ এ এ এ কোনোবাই কোনোবাতো ড্ৰেইনত ধৰ পানীটো পুৰা যাইয়ে। স্পীডত চি আ আ ই ই। যাইকেনে আকৌ এ এ এ জমাই লাগে ই আহ ফলত ঢেউ এ তু যাই কিনে ন তাত থাকিলেই সেই ইমান লেতেৰা পানীত মানুহটোতো মৃত্যু হ'বই। মৰব এ।
উম উ উ।
তাতে মানে পানী হ'লেই তো তো কোন খিনিত কি আছিলে আকৌ গমেই নাপায়।
উম উ উ উ সেইটো মানে নিজৰ পৰা সতৰ্ক হোৱাটো ভাল আৰু
উম হু। সতৰ্ক হলেও মানে এতিয়া ৰাস্তাই-ৰাস্তাই বেয়া থাকে তাতে। গাঁটা-চাটা হৈ যায় চাবি চোন আ আ। পানী হ'লেতো ৰাস্তা-চাস্তা বেয়া হবই আমাৰ গাঁৱৰ ৰাস্তাই বেয়া হয় আৰু তাতে ই আহ্। সতি সেই তাতেও তো বেয়াই হব না।
আৰু এই মাজুলী মাজুলীৰ ক্ষেত্ৰতো বহুতখিনি সমস্যা হোৱা দেখা যায় মাজুলীৰ।
গাঁৱৰ বানপানীৰ ফলত।
তাতে বহুত গৰা খহনীয়া হয় তাত।
উম উম উম।
উম হুম।
মাৰ্ঘেৰিটা অৰুণাচলে যে পানী এৰি দিছে আমাৰ ইফালে ত সেইফালে সেইফালতো ওখ হয়না এইগিলাকো ওখ জাগা ডাইৰেক পানীটো নামি আহি আমাৰ এফালে বহু স্পীডত আহে ইয়াৰ পৰাই যায় আকৌ ব্ৰহ্মপুত্ৰত পৰব। যিবিলাক যিমান যিমান নদী আছে চবৰ পৰাইতো ব্ৰহ্মপুত্ৰত যায়। ব্ৰহ্মপুত্ৰৰ পৰাহে ধৰ যাব।
উম উম উ যোৱাবাৰ এটা নিও যোৱাবাৰ না। প্ৰতিবাৰে মানে মান নিচ পৰা মানে ঘৰৰ একদম চালিৰ ওপৰে পানী মাৰি মানে।
অঁ আৰু মই সিদিনাখনেই এটা নিউজ পালো এই সেয়া- কি বুলি কয় এই আপাৰ আচামৰে, এই- কি নাম আছিল চোন সেই খিনিৰ নামটো মই পাহৰি গলো অ ও। উম উম একদম পাহৰি গলো মই জাগটোৰ নাম কি আছিল? উফ
ঘটনা ঘটনাটো কওক নামটো নকলেও হ'ব দিয়ক।
মানে এই তাতে বানপানী হৈছিল আৰু তাতে ছয় খান মান গাওঁ আছিল তাত। তাতে মানুহ বিলাকে গৰু ছাগলী তাৰ পিছত গোটেই- ঘৰ চৰ গোতেই ভাঙি কানে ন নদীৰ মানে- যিমানেই নদীত যেতিয়া বানপানী হলে তেতিয়া গছ গছনিবিলাক ভাঙি যে আহে। তাৰপিছত মাকৈ খেতি চেতি আছিল তাতে, গোটেই মানে মানুহ গোটেই- সেই গছ গছনি ধিঙ গোটেই ঘৰ গিলাকে মানে হেৰি কৰি দিছে, ভাঙিত দিছেই গোটে- গোটেই জাগা বিলাক মানে সেয়া লাষ্টত- দে চি বি এই আমি যি চচিয়েল মিডিয়াত পাই থাকো সময় গগৈ দ্বাৰা- মানুহবিলাকক যে সহায় কৰি থাকে মইয়ো সময় দাদাৰ ভি- ভিডিঅ' চাওঁতে পালো আৰু। এ তেওঁ যে সেই ৰিলিফ দিব গৈছিল।
অহঁ অহঁ।
এনেকে মই নামটো পাহৰি থাকিলো জেগাখিনি।
অঁ
তেওঁ কিন্তু ভাল কাম কৰি আছে দেই, মানুহ বিলাকক ইমান সহায় কৰে।
অঁ সেইটো হয়।
উম।
আৰু ধৰণৰ বানপানীৰ ক্ষেত্ৰত মানে চৰকাৰে বহুতখিনি সাহায্য দিয়ে বাৰু সহায় কৰে।
অঁ অঁ দিয়ে বাৰু অ সেইটো হয়।
উম উম কিন্তু চৰকাৰে মানে এইটো বানপানীতো কোনো ৰাখবা নোৱাৰে না এইটো প্ৰাকৃতিক বস্তু- আৰু অসমত মানে বানপানীতো হয় মানে আগৰ পৰা চলি আহিছে, বান-
অঁ আমাৰ অকল বেছিকে বানপানী হোৱা জেগাই হ'ল অসম।
অঁ
উম দিয়া পিছে।
উম উম দিয়া পিছে হ'ব দিয়া।
কি কোটলি এইগাল।